হেল্ল' হেল্ল' অ।
কি কৰি আছা?
আহ, এই তোমাৰ এই অ। অঁ এই মই অফিচ যাই আছিলোঁ।
অফিচ যাই আছে নেকি? অ'। কেইটাত যোৱা?
অ', অ'। এনেতো মোৰ নটা বজাত যাওঁ, আজি দেৰি হ'ল অকমান চাৰে দহটা মান হ'ল।
অ হয় নেকি? এনে কেইটাত খোলা।
তাৰ মই নটা বজাত চাৰে নটা বজাত খুলি দিওঁ।
অ', অ', হয় নেকি?
অ'।
আচ্ছা' ভালে আছে দিয়া ভাত চাত খালানে?
অ' ভাত চাত খাই যাই আছো আৰু দুপৰীয়া টিফ। লৈ যাইছো, আজি মানে তোমাৰ এ। ৰাতি অকণমান চিকেন ফ্ৰাই আছিলে এইটো অকণমান ৰুটিৰ লগত খালোঁ।
অ', হয় নেকি আৰু এই কি কয় তুমি আজি আজি দুপৰীয়া নাহা নেকি ঘৰত?
আজি দুপৰীয়াত ঘৰত নাহোঁ মানে মই টিফিনটো লৈ যাই আছোঁ সেইকাৰণে।
অ', হয় নেকি কিয়?
কিয় মানে আৰু এই আজি মানে মোৰ বাইকটো মানে পাপালৈ যাব।
অ', অ', হয় নেকি।
অ', সেইকাৰণে মানে এইটো অ'। বাইকটো থাকিলে আহি যাওঁ অ'। টিফিনত তোমাৰ এ আহ কালি মাছ আনিছিলে দাদায়ে
অ'।
মায়ে মাছটো ফ্ৰাই কৰি থৈ দিছিলে এতিয়া বনাইছে ৰাতিপুৱাই মাছ আৰু ভাত লৈ যায় আছো।
অ', হয় নেকি মাছ আৰু ভাত এনে ভাল লাগে নে তোমাক মাছ খাই?
অ', এনেই মোক ভালে লাগে ডাঙৰ মাছতো ভাল লাগে সৰু মাছটো খাব নোৱাৰো মই। অ', সৰু মাছ খালে মানে অ' ত তোমাৰ এই কটাকিটা মোৰ এই ডিঙিত বহুত ভয় লাগে মোৰ।
উম, উম, হয়। এই এতিয়া যে গৈ ৰাৰ আছা যে ৰাস্তাৰফালে বানপানী হৈছে নে?
বানপানী বৰ্তমান হোৱা নাই।
অ', হয় নেকি তোমাৰ এ আমাৰ ফালেতো বানপানী হৈছিলে ৰাস্তাৰ ফালে। বহুত বানপানী হৈছিল, অ' তোমাৰ যোৱা কালি বহুত বৰষুণ দিছিলে যে সেইকাৰণে উম।
অ'।
বহুত বানপানী হৈছিল। এ আজিকালি বৰষুণ দিলে বানপানী হৈ যায় যে পতকে।
এই তোমাৰ এই নালাগিৰাটো মানে আহ টাইম কেে চাফা নকৰে না।
উম, উম, হয় আৰু মানুহে জাবৰ চাবৰ জাবৰ জোথৰ পেলাই দিয়ে উম উম।
পানী দিলে মানে ফুল হৈ যায় পিনি ওলাই যায় মানে।
উম, উম, হয় সেই ওলাই যায় তোমাৰ হেক সেইকাৰণে আৰু তোমাৰ মানে এই ফুল হৈ যায় যে পানী চানীবিলাক ভৰ্তি হয়। ৰাস্তাৰ ফালে আহি যায় সেনেকুৱা হৈ যায়। উম, তোমাৰ এই গাঁৱৰফালে দেখা পাইছানে কেনেকুৱা বানপানী হয়?
গাঁৱত দেখিছিলো এই তোমাৰ এই য'ত খেতি কৰে। অ', এইটো এৰিয়াত মানে হয় বানপানী। এনে মই নিজৰ গাঁৱতে গৈছিলো।
অ', হয় নেকি সেইফালে তোমাৰ এই মানে বহুত মানে খেতি পথাৰ যে আছে। সেইবোৰত পানী চানী আহি যায় যে। আৰু যি যে মানুহৰ ব্ৰহ্মপুত্ৰৰ কাষত যে ঘৰ আছে সিহঁতো আৰু শেষ হৈ যায়।
আৰু এ আ হয় ইহঁতৰ বহুত ভয় থাকে আৰু।
উম, উম, ভয় থাকে। এতিয়াতো ব্ৰহ্মপুত্ৰ পানীও বাঢ়িলে চাগে।
অ', বাঢ়িছে চাগে এতিয়াতো বৰ্তমান বাঢ়া নাই।
উম।
এতিয়া ভালকে বৰষুণ দিয়াই নাই এতিয়া বৰষুণ দিবই।
উম উম মানে অলপ চলপতো বাঢ়িয়ে আছে চাগে।
অ' দিবই এতিয়া এই তোমাৰ আগষ্টত দিব বৰষুন।
উম উম হয়। তোমাৰ এতিয়াতো জুলাইৰ পৰা এতিয়াতো ষ্টাৰ্টেই হ'ল এতিয়াতো বৰষুণ দিয়া ষ্টাৰ্টেই হৈছে। তেতিয়া তম তোমাৰ জাগা জাগাই। উম জাগা জেগা তোমাৰ মাটি চাটি সৰি পৰি যায়।
উম উম উম।
সেই তোমাৰ যি এবাৰ যে ভাঙৰ ঘৰতো এনেকুৱা হৈছিল যে ঘটনা।
হয় নেকি মই শুনা নাছিলোঁ মানে কি হৈছিলে।
তোমাৰ এই পানী পৰি পৰি বহুত বৰষুণ দি আছিল ন তেতিয়া মানে। কি হ'ল তাতে ভাঁহ ঘৰে মানে মাটিটো পৰি এ মানে। এজন মানুহ মৰিছিল।
অ'।
উম অ' হয় হয় এনেকুৱা কেচ শুনা নাই নেকি তুমি কেতিয়াবা।
মানে শুনিছিলোঁ মই এই তোমাৰ গাঁও এৰিয়াত বেছি শুনিছিলোঁ যেনেকৈ তোমাৰ নগাঁও হ'ল নলবাৰী হ'ল।
অ' অ' নহয় পাহাৰৰ ফালে বেছিকে হয় তোমাৰ মাটি খহি যায় ন সেইকাৰণে। খহি পৰি যায়। উম এ তোমাৰ পাহাৰ এলেকাত বহুত সেইবোৰৰ ভয় হৈ আছে। আৰু তোমাৰ এই প্লেইন এৰিয়াত টো সেইটোৱে ভয় যে তোমাৰ ব্ৰহ্মপুত্ৰ পানী চানী বাঢ়ি। গ'লে পানী পৱা হৈ যায় যে আৰু। আৰু প্লেইন এৰিয়াতটো আৰু এইটোও ভয় হয় যে তোমাৰ বানপানী হৈ যায় ন নলাৰ পানীবোৰো। উটিয়াহে সেইটোৰে। এই তোমাৰ মাজতে ৰুক্মিণী গাঁৱত বহুত হৈছিল ন।
অ' অ' এই তোমাৰ এই হাতী গাঁওতো বহুত হয়।
উম উম উম হয় হাতীগাঁওৰ কোন ফালে হাতীগাঁওৰ তোমাৰ।
তোমাৰ এই হাতীগাঁও এই গণেশ লাজগিট। পোৱা নোপোৱাকৈ আছে নেকি অ' তাতে আছে অ'।
বানপানীত।
অ' মই ফাঁচিছো মই আহ। তোমাৰ যে বাইক লৈ আহি আছিলো ছিক্স মাইলতে ফাঁচিছিলো মই।
ছিক্স মাইলত অ' কি যোৱা বছৰ নেকি।
উম যোৱা বছৰে মই ক'ম যোৱা বছৰত মই তিনিবাৰ ফাচিছো।
অ' হয় নেকি।
অ' এইবাৰ মই এই তোমাৰ ডাউনটাউনৰ পৰা এই পাঞ্জাবৰি আহাতে মই ৰাতি। অ' চাৰে এটা হৈ গৈছিল মোৰ। ইমান জাম আছিল উম আৰু বাইক আৰু ইঞ্জিনত। মানে মানে চাইলেঞ্চত মানে বাইকত পানী সোমাই গ'লে মানে ষ্টাৰ্ট।। নহয় বেছিভাগ বহুত মানুহে। বহুত মানেও ঢাকা মাৰি গৈছিল তোমাৰ বাইকটো ঢাকা মাৰি। অৱস্থা নাছিল মই ক'ব গ'লে।
হয় এনেকুৱা হয় যে তোমাৰ বহুতো এনেকুৱা হয় উম তোমাৰ। আৰু বাছ এইবোৰ গাড়ী বিলাকত ফাঁচি গলেতো আৰু বেয়া।
হয় হয়।
হয়নে তোমাৰ মানে তুমি কেতিয়া তাৰ পিছত কেনেকা আহিলা তুমি।
এনেকে মই খোজকাঢ়ি আহিলো।
অ অ' খোজকাঢ়ি আহিছা, বাইকটো?
বাইকতটো লৈ আহিছো মানে, যেনে তেনে আনিছো আৰু।
উম উম'
উম উম' কেটামান মানুহ আছিল হেল্প কৰিছে।
অঁ, আগত একো বেয়াতো হোৱা নাই বাইকৰ?
বাইকতো একো বেয়া হোৱা নাছিলেই তোমাৰ এই- ইঞ্জিনটো মানে ঠাণ্ডা পৰি গ'লে মানে ষ্টাৰ্ট হোৱা ন অঁ মানে- প্ৰব্লেম হয় অলমান।
অঁ অঁ'
আৰু বৰষুণ দিলে মানে বেটৰিও মানে অকমান কাম নকৰা হয় আৰু।
উম উম উম' হয় ঠিকেই কলা। তোমাৰ এই যে কি কয় অঁ মানে এবাৰ মোৰো এনেকুৱা হৈছিলে মই- কলেজৰ পৰা আহি আছিলো তেতিয়া মই সেনেকে ফাঁচি গৈছিলো তোমাৰ চুপাৰ মাৰ্কেটৰ ফালে। ইমান বানপানী হৈছিল তাতে ফাঁচি গৈছিলো।
আৰ-
আৰো বহুত মানুহ এনেকুৱা তোমাৰ বানপানী ফচি কিনা আৰু তোমাৰ যে ক মানে- কি হয় যে তোমাৰ না ন নলাত মানে সোমাই যায় সেনেকুৱা মানুহবোৰ বহুত।
অ এই তোমাৰ এবাৰে কেছত আহিছিলে নেকি তোমাৰ, এ- অপ্ৰে আপ্ৰেলত হৈছিলে চাগে। ইয়াতে আৰু বানপানী দিছিল এই তোমাৰ এই- অ গণেশগুৰি নে লাষ্ট গেটৰ তোমাৰ এটা ছোৱালী সোমাই গৈছিল য নালাত।
অ অ অ' হয়, তোমাৰ স্কুলৰো বহুত ষ্টু- ষ্টুডেণ্ট সেনেকুৱা মানে নালাত সোমাই গৈছিলে।
হয় হয়।
উম বহুত এনেকুৱা কে মানে ঘটনাবোৰ হৈছে আৰু তুমাৰ বানপানীত বহুত মানুহো মৰিছে। আৰু গাঁও বিলাকতো তোমাৰ এই ঘৰ চৰ ডুবি যায় আৰু তোমাৰ জীৱ জন্তুও মৰি যায় পানীত- টো ডুবি সেনেকুৱা হৈ যায়। উম' সেইবোৰতে আৰু কষ্ট- ত।
মানে সে এইবিলাক মানে- অ' এই তোমাৰ মানে এই পানীত মানে দেখা নাপায় ক'ত- গাদ্ধা আছে ক'ত নাই মানুহগেইটা এনেই খোজকাঢ়ি থাকে।
অ অ' অ' এ এনেই খোজকাঢ়ি থাকে আৰু গম নাপায় ন তোমাৰ পানীটো গাদ্ধা চাদ্দা মানে এইটো হৈ যায় যে পানী দি। ঢাকি দিয়ে যে গমেই পোৱা নাযায় সেইকাৰণে, সেইকাৰণে এ এনেও তোমাৰ লগত- কেতিয়াবা হৈছে নে তুমি মানে গছ কি দিছা আৰু পানীত সাৰ-
অ' মোৰ হৈছে মই দুখ পাইছিলো মোৰ ভৰি দুখ পাইছিলো, মোৰ মানে পানীত- পানী থাকিলে মানে চব দেখাতে একে লাগে। মই ভাবিলোঁ ছাইডে চাইডেদি যাওঁ-
উম'
চাইডেদি গ'লো এটা নালা নালা আছিলে তাতে মোৰ ভৰি সোমাই গ'ল।
উম উম'
তাৰপিছত মই দুখ পালো অকমান ভৰিত। অঁ এইটো আমাৰ- স্কুলত মই এক্সাম দি আহিছিলোঁ তেতিয়া হৈছিলে আমাৰ ঘটনাটো এইটো।
অ অ অ' তাৰপিছত কি মানুহে এ বচাইছে ন তোমাক। মানে-
নাই মোৰ ফ্ৰেণ্ড আছিলে সেইটোৱে বচাইছে আৰু।
অ অ হয় নেকি? এ মোৰ লগতো এনেকুৱাই হৈছিল মোৰ লগহতে মানে বচাইছিলে মক এনেকুৱা মই মানে পৰিব মানে সেনেকুৱা মই দুখ পাইছিলো ভৰিতে
হয় হয়।
গছকি দি কিনে আৰু তোমাৰ এইটো পানীতো মানে খু মানে তোমাৰ গছকিলে বহুত লেতেৰা মানে কি কাব কিবা কিবি এলাৰ্জিও হৈ যায়।
পানী মানে এতিয়া তোমাৰ এই নালা পানী বৰষুণ পানী চব মিক্স হৈ থাকে না।
উম, উম, উম। হয়, সেইকাৰণে বহুতে খুজায় পানীটো এল এইটো কৰিলে। সেইকাৰণে মই মানে বানপানী হ'লে ন নাযাওঁয়ে কত নহ'লে মানে তোমাৰ এ বানপানীত এ গলে, পানী চানী লাগি যে সে সেইকাৰণে আৰু তোমাৰ এই মা যতে তোমাৰ ৰুক্মিণী গাঁৱত নাও ওলাইছিলে এটা। ৰাবাৰ ব'ৰ্ড
তোমাৰ এই ছিক্স মাইলতে ওলাইছিলে।
হয় নেকি? দেখা পাইছিলা।
অ মই দেখা পাইছ
উম, উম হয় সেইটোত পইচাও লৈছিল তোমাৰ।
পইচা ল'ব ৰেষ্টকিউ টিমত।
উম, উম! সেইটো বাৰে লোৱত মানে সেইটো তোমাৰ ৰেচকিউ সেনেকুৱা নাছিল আৰু বানপানীৰ পৰা তুমাৰ মানে ৰাস্ত স্তা, পাৰ কৰাই দিবৰ কাৰণে আছিল আৰু। যেন যিহে বানপানী হৈছিল ইমান, এ এইটো ৰাবাৰ ব'ৰ্ট টো আনি কিনে মানে মানুহেই কৰি আছিল আৰু হেল্পে কৰি আছিল যেনেকুৱা তোমাৰ বাছ চাছ চলাই নাছিল তেতিয়া।
অ অ।
এতিয়াতো ব্ৰিজ হোৱাৰ পিছতটো ভালেই হ'ল ন, ব্ৰিজ হৈছে যে।
হয়, এয়া ব্ৰিজ দি দিছে! মান মায়ে ডাউন টাউনতো ব্রিজ নহয় অ টাউন টাউনতো ব্রিজ দিছে।
উম, উম। তাকে ব্ৰিজৰ পৰা এতিয়া গ'লে এতিয়াতো মানে, বানপানীৰ তলত হ'লেও মানে তোমাৰ ওপৰৰ পৰা যাব পাৰি যে।
তিছকৌ মানে যাম লাগে আৰু।
উম, উম, উম হয়, হয় ঠিকেই ক'লা। তাকে, বহুত বানপানী হলে মানে সু অ সুবিধা হৈ যায় মানুহৰ কাৰণে ন।
উম, এ তোমাৰ চুপাৰ মাৰ্কেট বহুত জাম লাগে।
উম, হয় তাকে, ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি।
হয়, হয় ঠিক আছে।
উম, উম।